অহ বন্ধু কোৱা?
অহ কি কৰি আছা?
এ কি কৰিবা ইমান গৰম পৰিছে তাকে গৰম পানীৰে অলপমান মানে মোৰ ভৰি চৰি ধুলো গৰমত, এই গৰমত এ বেমাৰ হৈ আছেতো এ অশান্তি লাগি গৈছে। হে কি কবা আৰু
হয় দিয়া মানে গৰমতটো মানে আগতকৈ বহুতে বাঢ়িছে দিয়া মানে তোমাৰ কবলৈ গলে আগতকে বহুতে জলবায়ু পৰিৱৰ্তনতটো বহুগুণে বৃদ্ধি হৈছে মানে এই যিটো গৰম তোমাৰ এই গৰমতটো মানে আহা ক'ব নালাগে দিয়া কি গৰম বাঢ়িছে। চি ন আমাৰ চহৰখনত গুৱাহাটী চহৰখনত আগতে তোমাৰ ধৰি লোৱা থাকিব পৰা গৈছিলে। এতিয়া তোমাৰ গোটেই ৰাজস্থানৰ থাৰ যিটো থাৰ মৰুভূমি আছে, সেনেকুৱা অনুভৱ হয় আৰু কেতিয়াবা কেতিয়াবা ইমানেই গৰম আৰু।
হয় দিয়া এই জলবায়ু পৰিৱৰ্তনৰ যিটো সমস্যা সেইটো সমস্যা মানে বৰ চিন্তনীয় বিষয় হৈছে আজিকালি মানে, তুমি আমাৰ ইয়াতে বুলি কলে কি হয় দুদিন মান এনেকুৱা ৰ'দ দিব তাৰ পিছত তোমাৰ একেহাৰে ইমান বৰষুণ দিব মানে তুমি বত বতৰ তুমি ধৰিবই নোৱাৰা কেতিয়া সলনি হৈ যায়। আজি যদি বৰষুণ দিছে কাইলৈ আৰু ৰ'দ দিব কালি যদি ৰ'দ দিছে পৰহিলে আকৌ বৰষুণ দিব সেনেকুৱা ধৰণৰ প্ৰভাৱ আৰু আৰু এই ক্ষেত্ৰত তুমি ক'ব পাৰা বহুত সমস্যাও সৃষ্টি হয় দিয়াচোন। মানুহৰ দৈনন্দিন জীৱনত মানুহবোৰ তোমাৰ ধৰা বেছি গৰম পৰিলে কি হয় দুৰ্বল হৈ যায় বা তোমাৰ যদি বেছি বৰষুণ হয় কি হয় আমাৰ ইয়াতেতো গুৱাহাটীত জানাই আৰু কৃত্ৰিম বানপানী চাৰিওফালে বানপানীৰ পৰিৱেশ মানুহ অহা যোৱা কৰিব নোৱাৰা হৈ যায় এ এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আৰু কব'লৈ গ'লে। বাকী তুমি কি ভাবাহে এই যে আমাৰ যে জলবায়ু বিলাক যে পৰিৱৰ্তন হৈ আছে তাৰে সমস্যাবোৰ কি মানে কিহৰ কাৰনে হৈ আছে ইমান?
এ তাকে দিয়া কি ক'বা। এই যিটো গৰমৰ উৎপাত বৃদ্ধি পাইছে ন, এতিয়াই মই তোমাৰ মানে কি কৰো আৰু মানে উপায় নাই বাহিৰত বহিব লগা হৈ যায় আৰু মানে ঘৰৰ ভিতৰত থাকিব নোৱাৰে ফেনৰ তলতে তোমাৰ কিমান থাকিবা মানে তোমাৰ ফেনো মানে ঠাণ্ডা আ ঠাণ্ডা মানে যিট ঠাণ্ডা পেলাব আৰু গৰমে মানে ইমান মানে তোমাৰ গৰম হৈছে আৰু টিনবোৰো তোমাৰ গৰম হৈ থাকে আৰু তোমাৰ এ চি চাবা এ চি দিলেও তোমাৰ ম ভিতৰখন ঠাণ্ডা হৈ যাব কিন্তু বাহিৰৰ যিটো গৰম হাৱা যাব সেইটো মানে পৰিবেশৰ তোমাৰ জলবায়ু পৰি মানে গৰম কৰি তোলে আৰু পৰিৱেশটো এই তোমাৰ ধৰি লোৱা এই অত্যাধিক যিবিলাক গছ গছনি কাটি আছে দিনক দিনে যিবিলাক গছ গছনি কাটাৰ যিটো পৰিমাণ বাঢ়ি। ছে নামত আহ মানে উন্নতিৰ নামত উন্নতিৰ নামত মানুহে গছ গছনি কাটি থাকে, যেনেকে এই ধৰি লোৱা তোমাৰ এই দ্বীপৰ বিলতে তোমাৰ কিমান গছ গছনি কাটি শেষ কৰি দিলে। অ উন্ন উন্নতিৰ নামত ত' সেই কাৰণে চাগে গৰমটোৰ উৎপাত বৃদ্ধি পাইছে আৰু অন্যান্য যিবিলাক তোমাৰ সেউজীয়া যিবিলাক বনাঞ্চল আছে, সেইবিলাকো আজিকালি মানুহে কাটি পুৰি খেতিৰ কাৰণে হওক, বসবাস বসবাসৰ কাৰণে হওক এই যি জনসংখ্যা বৃদ্ধি হৈছে। এই জনসংখ্যা বৃদ্ধিও এটা মূল কাৰণ আৰু তোমাৰ এই পেট্ৰল হওঁক বা ডিজেল হওঁক বা এইবিলাক যে পুৰি কিনে এটা গৰমৰ সৃষ্টি কৰে পুৰি পছত গৰম সৃষ্টি হয় এই এইবিলাক আৰু বহুত কাৰণ আছে দিয়া কিমান ক'বা কাৰণ আৰু এই আৱৰ্জনা প্লাষ্টিক এইবিলাকো মানে যেতিয়া পুৰিব পৰিৱেশত সেইবিলাকৰ যিবিলাকা গেছ নিৰ্গিত হ'ব বা সেইবিলাক ধোঁৱা নিৰ্ বা সেইবিলাকৰ যিটো উত্তাপ এটা বা সেইটো যাৰ দ্বাৰা তোমাৰ কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব এই তাৰ দ্বাৰাও গৰম বৃদ্ধি হয় কবলৈ গলে আৰু বহুত বহুত আছে কাৰণ ত তুমি কিবা ভবা নেকি এই ইয়াৰ কাৰণ বা তুমি ইয়াৰ কিবা সমাধান বিচাৰ বিচাৰি পাইছা নেকি
কাৰণ তুমিতো ক'লাই দৰকাৰী দৰকাৰী কাৰণ আৰু বৰ্তমান সময়ত এ দেখিবাই তুমি ওলাই গ'লে চাৰিওফালে ইমান গাড়ী হৈছে নহয় গাড়ীবোৰৰ পৰা যিবিলাক ধোঁৱা ওলাই বা যিবিলাক শব্দ ওলাই সেই শব্দ বোৰেও প্ৰদূৰ্ষন কৰে নাই আৰু প্ৰদূৰ্ষনতটো জানাই মূল কাৰণ আৰু যিটো জলবায়ু পৰিৱৰ্তন হয় তাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ত এনেকুৱা ধৰণৰ সমস্যাৰ দেখিবলৈ পোৱা যায় আৰু মানে বহুত ধৰণৰ সমস্যাৰ বাকী আছে এয়াচন ক'বলৈ গ'লে ভালকে আলোচনা কৰিবলৈ যদি যাওঁ আৰু প্ৰদূষণৰো বিভিন্ন ভাগ আছে ধৰা তি প্ৰদূৰণ আছে জল প্ৰদূৰ্ষণ আছে বায়ু প্ৰদূৰণ আছে শব্দ প্ৰদূষণ আছে ভাবা প্ৰদূৰষণৰৰে চাৰিটা ভাগ সেই চাৰিটা ভাগে কেনেধৰণে এই জলবায়ুৰ ওপৰত তোমাৰ প্ৰভাৱ পেলাব আৰু জলবায়ু পৰিৱৰ্তন আৰু মূল এটা কাৰণ বুলি ক'ব গ'লে তোমাৰ সেইটো আমাৰ মৌচুমী বতাহৰ প্ৰভাৱ সেইবিলাকো পঢ়িছিলাই চাগে আগতে কিতাপত পাইছো আমি ত সেই মৌচুমী জলবায়ুৰ প্ৰভাৱটো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু আৰু এইবাৰতটো ইমান গৰম পৰিছে তুমি চাগে নিউজত পাইছে বা বাতৰি- ছাতৰি পঢ়িছে যে এই যিটো কিবা অঁ প্ৰশান্ত মহাসাগৰত যে চুপাৰ এল ন বুলি যে এটা বস্তু উৎপন উৎপত্তি হৈ আছে আৰু লাহে লাহে বৰ্তমান সময়ত ত সেইটোৰ ক্ষেত্ৰতো মানে সেইটো ধৰা জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন ন ঘটাইছে যাৰ ফলত ধৰক গৰমটো অতিপাত বৃদ্ধি হৈছে বিভিন্ন অঞ্চলত কবলৈ গলে
হয় দিয়া ঠিকে কৈছা দিয়া তুমি তুমি ক'লে যে এই প্ৰশান্ত সাগৰত যিটো অঁ সৃষ্টি হৈছে সেই বস্তুটোৱে মানে আমাৰ যিটো গৰমৰ মে ভাৰতবৰ্ষৰ কাৰণে গোটেই মানে বহুত গৰম কৰি তুলিছে তুমি দেখিবা যে ইণ্টাৰনেটত দেখিছা চাগে ভাৰতখন কেনেকুৱা ৰঙা পৰি আছে ৰঙা আৰু মানে যিটো কমলা কালাৰ হৈ আছে ভাৰতখন মেপখন চাবলৈ গ'লে আমাৰ মানে এই যিটো উত্তৰ পূব অঞ্চল আছে সেইটো অলপ কম আছে কিন্তু তথাপিও সেইটো সেই মানে সেই ৰঙা বা কমলা হৈ আছে আৰু যিটো আমাৰ ৰ্চাত এখন দেখাইছিল ন যে গৰমৰ কিমান ক'ত প্ৰভাৱ প পৰিব কিন্তু ক'বলৈ গ'লে বাকী যিবিলাক ৰাজ্য আছে উত্তৰ পূবৰ বাহিৰে তাতে তাতে মানে আৰু গৰম তোমাৰ ইমানেই গৰম বৃদ্ধি আছে এইবিলাক ৰাজ্যত তুমি না ক'বই নালাগে বাকী আমাৰ ইয়াততো অলপমান মানে মই ক'বলৈ গ'লে অলপ আৰু মানে সাধাৰণ কমেই দিয়া ইয়াতে তো সেইখিনিতো আমি বাচি আছোৱেই বৰ্তমান কিন্তু যেন এখিনিও আৰু যেন বাঢ়ি যায় ন তেতিয়াহ'লে আমি যে নোৱাৰিমেই থাকিব কাৰণ চোৱা আমি উত্তৰ পূবৱৰ মানুহ তো উত্তৰ পূব মানুহ অলপ মানে যিহেতু গছ গছনি বা পাহাৰীয়া অঞ্চল বেছি ত' তাতে আৰু অলপ আমি অলপ মানে ঠাণ্ডা মানে অলপ মানে বিচাৰোঁ ৰ আমাৰ কাৰণে মানে আমাৰ কাৰণে অলপ ঠাণ্ডাটো মানে আমি যিহেতু বছৰত তোমাৰ পাওঁৱেই তিনিমাহ হক চাৰি মাহ হওক মানে ভালেখিনি ঠাণ্ডা পাওঁ ত' আমাৰ কাৰণে সেইখিনিও প্ৰয়োজন হয় ত' সেইখিনি যেন কমি যায় মাত্ৰ এতিয়া চাবাচোন তুমি এই এই কেইবছৰমান মানে তিনি চাৰি বছৰ মানে মানে সেইৰ পৰাই তোমাৰ আমাৰ যিটো ঠাণ্ডাৰ যিটো বতৰ আছে ঠাণ্ডাৰ যিটো শীতকালৰ বতৰ বুলি কওঁ আগতে তোমাৰ পুহ মাহৰ শীতকালৰ বতৰ চাবা আৰু তুমি ইটাৰ পুহ মাহৰ শীতকালৰ বতৰ চাবা কেনেকুৱা ধৰণৰ মানে পাৰ্থক্য হৈ গৈছে তোমাৰ আগতে তোমাৰ পুহ মাহৰ যেতিয়া ধৰি লওঁক দুহেজাৰ ঊনৈছৰ আগৰ হওঁক আগৰখিনি দুহেজাৰ বিছৰ এখনি মানে পুহ মাহত তোমাৰ জেকেট লাগিবই তোমাক তোমাক কাঠা মানে কাঠা কম্বল সেই লাগিবই তোমাক তোমাক সেই কম্বল লাগিবই উৰিবলৈ তোমাক সেই পুহ মাহত এই পূজা চাবলৈ যে গৈছে আগতেই তুমি জেকেট পিন্ধি গৈছিলা, তুমি ছুৱেটাৰ পিন্ধি গৈছিলা। কিমান ঠান্দা আছিল কিন্ত এতিয়া ঠানদাতো চাবা তুমি এই ডিচেম্বৰ আৰু জানুৱাৰী মাহতে আৰু তা আকৌ মানে এই জেকেট হওঁক বা যিবিলাকা চুৱেটাৰ আছে ঊণৰ সেইবিলাক পিন্ধিব নোৱাৰো তাতেও তোমাৰ গৰম লাগিবই তাকো তোমাৰ দিনতহে দিনতো গৰমে থাকে এই ৰাতিয়ে অলপ মানে ঠাণ্ডা লাগে আৰু মানে এনেকুৱা জলবায়ুৰ পৰিৱৰ্তন হৈ আহিছে।
আৰু তুমিতো ঠাণ্ডাৰ কথা কৈছা কিছুমান ঠাইত মানে বছৰৰ এনেকুৱা হয় যে ঠাণ্ডা নপৰে কবলৈ গলে এই এনেকুৱা অনুভৱ হব যে বছৰৰ বাৰৰ মানুহ গৰমে পৰি আছে সেই ক্ষেত্ৰত অলপমান সমস্যাৰো সৃষ্টি হয় দিয়াচোন। যদি গোটেই বছৰটো গৰমে অনুভৱ হয় তেনেহলে মানুহৰ শৰীৰটোৰো বহুত ক্ষতি হয় তোমাৰ মানুহৰ স্বাস্থ্যৰো অলপমান পৰিৱৰ্তন অঁ হৈ যায় ত' সেই ক্ষেত্ৰত অলপমান সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা যায় আৰু সমাধানৰ ক্ষেত্ৰত বিশেষকে কব'লে গ'লে কি আছে সমাধান যে ধৰা গছ গছনি ৰুপন কৰা মানে গছ -গছনি জানে গছ- গছনিয়ে জলবায়ু নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে। কাৰণ গছ গছনিয়ে যিটো আমাৰ বায়ুত থকা কাৰ্বন -ডাই -অক্সাইড যিটোৱে মানে গৰমটো বেছি কৰি তোলে। সেই গৰমটো মানে কম কৰ কাৰণে কাৰ্বন ডাই অক্সাইডটো গছ গছনি শুহি লয় ন ত তাৰ ফলত কি হয় যিটো গৰম সেই গৰমৰ প্ৰভাৱটো লাহে লাহে নোহোৱা হৈ যায় ত আমি যিমান পাৰো মানে গৰম আহ কমাবৰ কাৰণে আৰু গছ গছনি ৰোপন কৰিব লাগে বা ধৰি লোৱা তোমাৰ যিবিলাক আমি গাড়ী ব্যৱহাৰ কৰোঁ সেই গাড়ীৰ পৰিমাণটো কমাই দিব লাগে সদায় আৰু তোমাৰ বহু ক্ষেত্ৰত এনেকুৱা হয় যে মানুহে বিভিন্ন ধৰণৰ প্লাষ্টিক আৱৰ্জনা জ্বলায় ত সেইবোৰ জ্বলাব নালাগে সেইবোৰ পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিব লাগে আৰু ক'বলৈ গ'লে
হয় দিয়া একদম ঠিক কথা কৈছা তুমি মানে আমি যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰী বিলাক আমি অপচয় মানে কৰিব নালাগে আৰু মানে যিমান পাৰো সেইবিলাক আমি এই আছে নহয় আৰ আৰ আৰ বুলি ত' আমি পাইছিলো ন পঢ়িবলৈ সেইটো মানে আমি প্ৰথমতে তাক আমি পুনৰ মানে ব্যৱহাৰ উপযোগী কৰিব লাগিব তাৰপিছত প্ৰথমতে কোৱা হৈছে আটো আমি তাক ৰিইউজ কৰিব লাগিব তাক আমি ৰিচাইকেল কৰিব লাগিব আৰু তাক আমি সেই ব্যৱহাৰটো আমি ৰিডিউজ কৰিব লাগিব তো সেইকেইটা আমি কাম কৰিলে আমি তোমাৰ আমি যিটো আমাৰ পৰিৱেশ আছে সেই পৰিৱেশৰ যিটো যটো জলবায়ুৰ যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটো আমি অতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু তোমাৰ যিটো জনসংখ্যা বৃদ্ধি পাইছে সেই জনসংখ্যা বৃদ্ধিটো আমি বৰ্তমান লক্ষ্য কৰিব লাগে আৰু মানে এই জনসংখ্যা বৃদ্ধি হ'লে তোমাৰ চোৱা বস্তুবিলাকৰ ল বেছিকৈ লাগিব ত' বস্তুবিলাক লাগিলে বস্তু বস্তুবিলাক উৎপাদনো বেছিকৈ কৰিব লাগিব তো গাড়ী মটৰৰ সংখ্যাও বেছি হৈ যাব পেট্ৰলৰ সংখ্যাও বেছি লাগিব তোমাৰ গাড়ী যিমানে বেছি হ'ব পেট্ৰলৰ সংখ্যা বাঢ়িব তো যিবিলাক আমাৰ প্ৰাকৃতিক যিবিলাক সম্পদ আছে সেইবিলাক সম্পদো নোহোৱা হৈ যাব তো বহুত বহুত মানে বহুত সমস্যাই দেখা দিব দিয়া আজি এতিয়া এইবিলাক মানে এইবিলাক কমিলেহে আমাৰ যিটো জলবায়ু পৰিৱৰ্তনৰ লগতে আন যিবিলাক আমাৰ সমস্যা আছে সেই সমস্যাবোৰৰ আমাৰ সমাধান হ'ব আৰু ত' মই ভাবোঁ যে আমি আমি নিজেই গুৰুত্ব দিব লাগে এইবিলাক বিষয়ত যাতে নতুন প্ৰজন্মই বিশেষ মানে কষ্ট নাপায় আৰু এইটো লৈ আৰু চৰকাৰৰ লগতে আমি নিজেও এইবিলাক কথাত বিশেষভাৱে গুৰুত্ব দিব লাগে আৰু মই ভাবোঁ আৰু।
হয় হয় মানে ইয়াৰ যিবিলাক জলবায়ু পৰিবৰ্তনৰ সমস্যা আৰু সমাধান সেইবিলাক মানুহে বিচাৰিব লাগিব এইটো সময়ত কবলৈ গলে কাৰণ বিভিন্ন ক্ষেত্ৰত তোমাৰ মানুহে সৃষ্টি কৰি আছে বৰ্তমান সময়ত কবলৈ গ'লে সমস্যা বোৰো সমাধানতো মানুহে বিচৰা উচিত বাকী ইয়াৰ বিষয়ে কবলৈ গ'লেটো নহয় দিয়াচোন বহুত আৰু মানে ভালদৰে যদি অধ্যয়ন কৰা যায় এই বিষয়ো বহুত কথা আছে ত' বাকী কেতিয়াবা পিছত পাতিম দিয়া এতিয়া ৰাখিছো নহলে
অ দিয়া দিয়া দিয়া